হেল্ল'। হয় বাবু কি কৰি আছে। তা
মই এনে বহি আছো ভাত চাত খাই কিনে উঠি কিনে বহি আছো আৰু।
অ বাকী তোমাৰ খবৰ ভালনে
অ মোৰটো একদম খবৰ ভাল। আপোনাৰ।
অ মোৰো ভালেই অ বাকী। কি অ তোমাৰ ঘৰত চবৰে ভালনে।
উম চবৰে ভাল মা-দেউতা চবৰে ভাল।
অ ঠিকে আছে আৰু মই তোমাক ফোন কৰিছিলো এটা কথা সুধিম বুলি।
কিনো কথা।
তুমি এবাৰ কিবা জবৰ কাৰণে মানে ভেকেঞ্চি বহুত ওলাইছিলেতো। জবৰ কাৰণে কিবা। এপ্লাই কৰিছি।
অ মই কৰিছিলো কিছুমানত।
হয় হয় কি কি মানে ষ্টেজটো কি হৈ আছে তোমাৰ প্ৰিপিয়েচন কিবা হৈ আছে নে। তোমাৰ অ। কিবা ইণ্টাৰভিউ আহিব লগা আছে।
মানে মই এইবাৰ ফৰ্মবিলাক দিছিল-দিছ-দিছো ফৰ্মবিলাক আৰু কিছুমানৰ হৈ আছে, মানে প্ৰিপাৰেচন ষ্টেজতে আছে এইবিলাক। আৰু মই মানে মোৰটো টোৱেলভৰ এইবাৰ এক্সাম দিছোৱে। তোমাৰ মেট্ৰিকৰ মেট্ৰিক লেভেলৰ মই ভেকেঞ্চি বিলাকত এপ্লাই কৰিছো।
অ' ঠিকেই আছে আৰু মই বেএ দেখিছিলো কেইদিনমান আগতে এ ধেৰ ভেকেঞ্চি ওলোৱা দেখ পাইছিলোঁ আহ, সেয়া মই ভাবিলোঁ যে তুমি এপ্লাই কৰিব পাৰা হৈছা
হয়, হয়।
তুমি এপ্লাই কৰিব পাৰিলা হয়। সেই তোমাক মই এবাৰ মনত পেলাই দিওঁ বুলি ফোন কৰিছিলো। অ' কিছুমানত ত' এপ্লাই কৰিছা যদি ভাল কথা। আৰু চাই থাকা তোমাৰ একজামৰ পিছতো তুমি হায়াৰ ছেকেণ্ডাৰী লেভেলৰ - অ', যিকেইটা ওলাইছে ভেকেঞ্চি -সেই ক্ষেত্ৰতো তুমি- -এপ্লাই কৰিব পাৰিবা। আৰু কিছু- -কিছুমান ইণ্টাৰভিউ দিছা নেকি তুমি যেনেকে আহ ক্লাছ টেন লেভেলৰ এইট পাছ লেভেলৰ এইবিলাকৰ ইণ্টাৰভিউ চলি থকা মই- -শুনিছিলো।
অ', অ', চলি আছে, চলি আছে এটা ইণ্টাৰভিউত মাতিছিল মোক- হয়।
অ' মাটি কে এতিয়া ইণ্টাৰভিউ ডেট টো কেতিয়া এই কেইদিনৰ ভিতৰতে আছে নেকি?
অ-অ একেদিনৰ ভিতৰতে হয় এইটো অহা সপ্তাহ মানতে হয়।
হয়, ইয়াৰ আগতে তুমি কৰ'বাত ইন্টাৰভিউ দি পাইছিলানে?
নাই-নাই দিয়াটো দিয়োটো পোৱা নাই মই বাহিৰত কতো আৰু সটো ফাষ্ট টাইম আৰু।
হয়-হয়-হয়, কিহত-কিহৰ কি বিভাগত হয় এইটো ইণ্টাৰভিউটো তোমাৰ?
মোৰ আপোনাৰ এছিষ্টেণ্ট টাইপৰ বিভাগৰ হয়।
অ' আচ্ছা, মানে এডমিনিষ্ট্ৰচন ষ্টাফ হিচাপে তুমি দি আছা।
হয়-হয়-হয়,
এইযে ফাৰ্ষ্টতে হয়, ৰিটোন এক্সাম হব। হয়,
সেইটোতো সেইটো ৰিটাৰ্ণ এক্জামটো আৰু দিছো মই।
হয়-হয়।
সেইটো ৰিজাল্ট আৰু দিলে আৰু।
অ' মই শুনা পাইছিলো কৰ'বাত পুলিচতো চাকৰি লোৱা বুলি শুনা পাইছিলো। তুমি পুলিচত এপাই কৰিছা নেকি? অ' এ পুলিচৰো অহা মাহত চাগে এ এডমিট কাৰ্ডবোৰ ৰিলিজ হ'ব বুলি শুনিছো। চিলো, এই তাৰে কাৰণে তুমি প্ৰিপাৰেচন কৰি আছা।
অ' মই পঢ়ি আছিলো তাৰ কাৰণে অকণমান।
অ' পুলিচতো শুনিছো মই ফাৰ্ষতে ফিজিকেল এক্জামটো হয়। মানে তোমাৰ সেই দৌৰা, লং জাম্প, হাই জাম্প। অহ সেনেকুৱা ধৰণৰ আ' ফিজিকেল এক্তিভিবোৰ হয়।
হয়-হয়।
তোমাৰ অহ লিখিত পৰীক্ষাটো হয় বুলি মই ভাবিছিলো।
হয়-হয় সেইটো সেনেকাই হয় মই-মই প্ৰেকটিচ কৰি আছো ম মানউৰিব যা ৰাতিপুৱ-ৰাতিপুৱা উঠি কিনে। লং জাম্প, অকণমান কৰোঁ অকণমান এক্সাৰচাইজ কৰি লওঁ।
ভাল কথা ভাল কথা তুমি অহ যিহেতু কৰি আছা মোৰ ভাল লাগিছে শুন পাই। আৰু তুমি বহুত কষ্ট উ', পঢ়িচাটো। সেইকাৰণে তুমি চাকৰিটো পালে ভাল হয়।
কষ্ট কৰি আছো আৰু পাব কাৰণে।
হয় হয় তুমি চাই থাকা চেষ্টা কৰি থাকা। অ', আৰু অহা মাহ কেইটামানতো আ ভেকেঞ্চি ওলোৱাৰ কথা মই শুনিছোঁ
হয়, হয়।
তেতিয়া, তোমাৰ হায়াৰ ছেকেণ্ডাৰী একজামো মানে ৰিজাল্টটো দিব তাৰপিছত তুমি হায়াৰ ছেকেণ্ডাৰী লেভেলৰ কেইটা তো এপ্লাই কৰিব পাৰিবা আৰু- আৰু অ', একজাম বোৰ দি থাকা নহয় জানো? তোমাৰ জবৰ একজাম বোৰ দি থাকা আ যিমান পাৰা তুমি চেষ্টা কৰি থাকা
চেষ্টাতো পুৰা কৰি আছোঁ আৰু, পাবৰ কাৰণে।
জানাই চৰকাৰী চাকৰিৰ মূল্য কিমান?
উম। বহুতেই বেছি মূল্য
তোমাৰ প্ৰাইভেট চাকৰি। কিন্তু এতিয়া তোমাৰ চৰকাৰী চাকৰিত কিমান মূল্য বৃদ্ধি হৈছে? আৰু সিমান টাও মানে তোমাৰ ভেকেঞ্চি কম থাকিলে, ইমান এপ্লিকেণ্ট থাকে‌ অ', তুমি। হয়, কম্পিটিশ্যন কিন্তু বহুত হৈছে। তুমি চোৱা, চাই থাকা আৰু কিবা নত নতুন, আ, এক্সামৰ কাৰণে কিবা প্ৰিপাৰেশ্যন চলি আছে নেকি তোমাৰ? জব। এই জব জব এক্সামিনেশ্যনৰ কাৰণে
অ', মই এতিয়া যি, যেনেকৈ মই টুৱেলভৰ ৰিজাল্ট আহিব সেইটো টুৱেলভৰ ভেকেঞ্চিৰ কাৰণে মই প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু পঢ়া-শুনা কৰি আছোঁ আৰু
হয়, হয়।
তাতে বহুত চাৰা প'ষ্ট থাকোঁ। মানে, বহুত ভেকেঞ্চি থাকিব আৰু
হয় হয় তুমি কিবা
কৰিছোঁ আৰু অ কৰিছোঁ কিছুমানত কৰিছোঁ মই ফৰ্ম ফিলাপ
হয় হয় ঠিকে আছে তেনেহলে বাৰ ক
নালাগে অকল এদমিড কাতেদি হৈ যায় না
হয় হয় হয়
কিছুমানৰ কিছুদিনৰ ভিতৰত ৰিজাল্ট দি দিব তাৰপিছত গোটেইখিনি কামটো হৈ যাব আৰু পৰীক্ষাৰ কাৰণে যাব লাগিব মোক
হয় হয় ঠিকে আছে তুমি জব ইণ্টাৰভিউ বোৰ এক্সাম বোৰ দি থাকা আহ কৰ'বাত নে কৰ'বাতো তোমাৰ লাগি যাব পাৰে
উম কষ্ট কৰিব লাগিব আৰু
হয় হয় আৰু প্ৰিভিয়াছ আগতে যিবোৰ তোমাৰ কিতাপবোৰ পায় আগৰ বছৰৰ এক্জামিনেশ্যনৰ কিতাপবোৰ যিবোৰ পায় সেইবিলাক আনি কিনে তুমি পঢ়া সেইবোৰ চোৱা
চাই আছো আগৰ বছৰ প্ৰশ্ন বিলাক চাই আছো আৰু মই প্ৰশ সেইটো প্ৰশ্নিবিলাকত বহুত আহিব পাৰে ন সেইকাৰণে চাই আছো মই আৰু
হয় হয় ঠিকেই হয় হয় এইটো মইয়ো শুনিছো যে আগৰ তোমাৰ যোৱা বছৰৰ যিবোৰ প্ৰশ্নবোৰ হয় এ সেইটোৱে সেই বোৰে বেছিভাগ সেইবোৰে মানে এ ৰিপিট হৈ থাকে
অ সেইবিলাকে ঘূৰাই কিনে দি দিয়ে আৰু
হয় হয় সেইকাৰণে মই মইয়ো কৰ'বাত যদি সেনেকুৱা আগৰ বছৰৰ আহ কিতাপ বোৰ পাওঁ মই তোমাক আহি কিনে দি দিম
হ'ব
আৰু তুমি চাই থাকা ক'ৰবাত পোৱা যদি আৰু অনলাইনটো আজি আজিকালি বহুত আ কিতাপ বোৰ কিনিব পাৰি
মই অ মই কিনিছিলো দুটা তিনটামান কিতাপ অনলাইনৰ পৰা যি যি লাগে আৰু মোক আৰু আপুনি কি আপুনি কোনটো আপুনি ক'তো এপ্লাই কৰা নাই
মই এপ্লাই কৰা নাই এতিয়ালৈকে মই ভাবি আছিলো যে পুলিচত এপলাই কৰিম কিন্তু পুলিচত এপ্লাই কৰিলে কি হ'ব তোমাৰ ৰানিংটো ফাৰ্ষ্টতটে ফিজিকেল ফাৰ্ষ্টতে হয়তো ফিজিকেলটো ফাৰ্ষ্টততে হোৱাৰ কাৰণে মোৰ অ একো প্ৰেক্টিচ কৰিব পৰা নাই ৰাতিপুৱা মোৰ নিমিলে মই অফিচ যিহেতু হয় হয় মই অফিচ যিহেতু যাব লগা হয় সেইকাৰণে মই অ এ মানে সময় পোৱা নাই কাৰণে মই এপ্লাই কৰা নাই আৰু যিহেতু অফিচ নগলেও নহয় সেই সেইকাৰণে ময়ে অনিলোৱাৰো হ'ব আৰু এতিয়া অ এই বছৰটো মই এপ্লাই নকৰো মই নেক্সট বছৰ এপ্লাই কৰিম বুলি ভাবি ভাবিছোঁ আৰু তুমি কৰি থাকা তুমি চাই থাকা পঢ়িও থকাৰ লগতে যব ইটাৰভিউ জব এ জব এ্সাম্পল বোৰ দি থাককা
অঁ দি আছো আৰু মই আৰু
হয় হয়
পঢ়িও আছো অকমান অকমান সেইটো কাৰণে
হয় হয় তাতে তোমাৰ ফিজিকেলৰ কাৰণে তোমাৰ ওচৰে পাজৰে কিবা অ ফ ফিল্ড বা প্লেগ্ৰাউণ্ড সেনেকুৱা ধৰণৰ কিবা আছে নেকি
আছে আছে আছে আছে আছে আছে আছে তাতে জ ততে জ নি আমাৰ প্ৰেক্টিছ কৰ আৰু
অ আমাৰ ইয়াতে সেই সেইটো নাই আমি সেই বাটতে দৌৰি দৌৰিব লগা হয় যে
উ
আমাৰ ইয়াতে কোনো ধৰণৰ ফিল্ড সেই ষ্টেডিয়াম সেনেকুৱা একো নাই
ইয়াতে ফিল্ডত বহুতো বহুতে মানুহে তাতে দউৰি থাকে চাকৰি পাব কাৰণে
হয় হয় হয় পুলিচত চাক
অ তাতে ডাউৰীয়া থাকে পুলিচৰ চাকৰি পাবৰ কাৰণে আৰ্মি সেইবিলাক পাবৰ কাৰণে
হয় হয় তুমি তাতে দৌৰাছাগে
অ অ ময়ো তাতেো মই দুই তিনিটা বন্ধু বিাকে সিহঁতৰ লগত দাৰি থাকো আৰু তাতে তাতে অকমান কৰিব ল এক্সাৰচাইজ বিলাক
ঠিকে আছে ভাল কথা তুমি যিহেতু জব ইণ্টাৰভিউৰ কাৰণে জব এক্জামৰ কাৰণে তুমি প্ৰিপৰেচন কৰি আছা আৰু এতিয়া মই শুনিছো অহা মাহত কেইটামান ভেকেঞ্চি আৰু ওলাব
অ আৰুওলাব
সেইবোৰ সেইবোৰ সেইবোৰ চাই থাকিবা আৰু লগত পঢ়ীও থাকা কৰবাত যদি কিবা ভাল খবৰ শুনিবলৈ পাওঁ অ ভাল লাগিব
ভালে লাগে আপোনালোকে আহি কিনে আগত মিঠাই দিম দিয়ক
ঠিক আছে এ মইতোতো খামেই বাৰু আৰু বাকী তোমাৰ ঘৰত সকলোৰে ভাল নহয়
অ সকলোৱে ভাল সকলোৱে ভাল মা দেউতা ভন্টি চবে সকলোৱে ভালে আছে
হয় হয় ঠিকে আছে আৰু আহ তুমি মই তোমাক সেই ফোন কৰিলো কথাটো সোধাৰ কাৰণে যে বহুত কেইটা ভেকেঞ্চি মই দেখা পাইছিলোঁ সেইকাৰণে মই ভাবিলো যে তোমাৰ এবাৰ মনত পেলাই দিওঁ তুমি কৰিছ দিলে নে নাই গমেই পোৱা নাই নেকি অ মই ভাবিলো আৰু তুমি গম নাপ পালে একো কৰা নাই চাগে সেই কাৰণে মই ফোন কৰি কেনে মনত পেলাই দিওঁ এবাৰ
হয়, হয়। ধন্যবাদ। মনত পৰা মই কৰিছোঁ আৰু এপ্লাইবিলাক। এতিয়া কি হয় চাওঁ আৰু ভগৱানে কি দিয়ে
অ', দিয়া, দিয়া। ঠিকেই আছে দিয়া। অহ, ঠিক আছে। ৰাখিছোঁ নহয়। অ', অ'।